হেল্ল' অহ। এ মই এনেই বহি আছিলো।
অ', বহি আছে নেকি, চাহ পানী খালানে?
নাই চাহ পানী খাম এতিয়া নাষ্টা বনাই।
অ কি বনাই আছা, মই এনে বহি আছিলো দিয়া। অ', এতিয়া অলপ মানে বজাৰলৈ ওলাই যাওঁ বুলি ভাবি আছো।
জাপানী খে
অ'।
অ কি মানে তোমাক এইটো সদায়, যে বহে না সাপ্তাহিক।
নহয় নহয়। এই আজি মানে আজি তোমাৰ এই খো কুকুৰ বজাৰ যে লাগে সেইটো বজাৰত যাওঁ।
আমাৰ ইয়াতেও লাগে দেখোন শুকুৰবাৰে বজাৰ। অ আজি লাগিছে।
ভাল লাগে ন সেনেকা তোমাৰ সপ্তাহত এবাৰ। আৰু তাৰমানে আমাৰ ইয়াতে অ, ল লোকেল বজাৰতো তোমাৰ এ আমাৰ ইয়াতে শনিবজাৰ আৰু এ। শুক্ৰ বজাৰ আৰু মংগল বজাৰ লাগে। মানে এ ওচৰতে নহয়, অলপ দূৰ দূৰ জাগাত।
অ, অ, অ।
আৰু শুক্ৰবাৰটো আমাৰ ঘৰৰ ওচৰতে আছে।
অ'।
তোমালোকৰ কি কি? মানে সেই শুক্ৰ বজাৰে লাগে ন?
অ শুকুৰবাৰে বজাৰটোৱে লাগে। আজি লাগিছে বজাৰ। অ
হয়। এনেই বজাৰৰ পৰা কি কি লৈ আনা তুমি?
বজাৰৰ পৰা নাই শাক পাচলি আলু। আৰু আৰু মানে কাপোৰ চাপোৰো লাগিলে গৰমত পিন্ধা সেই।
অ, অ, হয়। অ, বহুত কমতে পাই ন সেইটো তোমাৰ লোকেল বজাৰত।
লোকেল বজাৰত ভাল কম পাত অ কমতে পোৱা যায়।
কমতে পাই তোমাৰ আৰু এই তোমাৰ গাৰণিৰ পৰা মই বস্ত গাৰণি কলডিল সেইবোৰ লওঁ কল, কলডিল তিল যে থাকে সেইটো তোমাৰ কমত পাই আৰু ভাল লাগে খাওঁতে। অ, অ।
আজিকালি যিহেতু হাইব্ৰীড পোৱা যায় বেছি ন সেইবোৰৰ পৰাই লোৱাই ভাল আছে।
আৰু কমো থাকে তোমাৰ দাম বেছি নাথাকে তোমাৰ বহুত কম থাকে।
অ, অ গণেশগুৰি মাৰ্কেটতো বাপৰে বাপ
অ', বহুত দাম আছে তাতে তোমাৰ। এ তোমাৰ কিবা এটা, উম, উম। হয় এবাৰ মই লবলৈ খুজিছিলো এটা কিবা লৈছিলো তেতিয়া ইমান দাম -চিল আমাৰ ইয়াতে মানে শুক্ৰ বজাৰত বহুত কমতে পায়।
কমতে পোৱা যায় আৰু ওচৰো হয় যে আমাৰ ভালো ন
উম, উম ওচৰতে হয়। অ সেইকাৰণেতো আৰু তোমাৰ কাপোৰো মানে ঘৰত পিন্ধা কাপোৰ মানে এনে কাপোৰ চাপোৰও ভালে থাকে তোমাৰ কমতে পায়। কাপোৰ উম, সেইটোৱে লওঁ মই আৰু
মানে যেনেকে মানুহৰ ঘৰত বজাৰৰ কাপোৰ ভাল নাথাকে মানে চলিব হৈ যায়।
অ হয় উম কেইদিনৰ কাৰণে ভালেই হয় আৰু এই গৰমত পিন্ধিব উম, সুতি অ, অ। সূতা কাপোৰ সেইবোৰ পিন্ধিব পাৰি ভাল থাকে তোমাৰ
তু ফিক্স ৰেটতো ধুনীয়া ধুনীয়া কুৰ্তা পোৱা যায়।
অ তোমাৰ এই তোমাৰ সেইটো বজাৰৰ পৰা এই যে নেইল পলিচ যে পাই যে তোমাৰ দশ টকা
সেইটো সেইটো মই সেইটোও কেতিয়াবা লৈ আনো মানে এনেই লগাবৰ কাৰণে এনেই যিয়ে নাই তোমাৰ এনেকুৱা নাথাকে এ ব্ৰেণ্ডেডৰ নিচিনা নাথাকে অ, অ চকুৰ কাৰণে ভাল লাগে তোমাৰ মানে এনে এইটো হেনেকুৱা বজাৰৰ পৰা তোমাৰ মেহেন্দী হ'ল তোমাৰ এ নেইল পলিচ হ'ল কাণৰ হ'ল মানে কিবা কিবি থাকে ন সেইবোৰ লৈ মানে বৰ ভাল লাগে আৰু সেইটো মই লওঁ বৰ ভাল লাগে আৰু তোমাৰ এ এনেকুৱা বজাৰৰ তোমাৰ জেলেবি বনাই ন। সেইটো জেলেপি বৰ অ, অ বহুত টেষ্টি লাগে্ জেলিপিটো জেলেপি হল তোমাৰ নিমকি অ
নিমকি আমাৰ ইয়াতে কি হয় জানে কি হয় জানা এইটো লোকেল যি লোকেল ফ্ৰ এইটো টেঙাবোৰ থাকে খাচিয়া টেঙা যি বহুত ওলাই মানে তোমাৰ ডিজাইন ডিজাইনত ওলাব গ্ৰীণ কালাৰত ৰেড কালাৰ ওলাব এটা বগা নিচিনা থাকে বৰ টেষ্টি লাগে একদম
অ' কিমান পায় একদাম দাম লয় নে কমতে পায়?
দশ টকা এক পেকেট নিমখ আৰু জলকীয় গুৰা মিলাই থৈ দিব ইমান টেষ্টি লাগে তুমি গৰমত খাই খাই যাই থকা। আৰু বজাৰ কৰি থকা।
খাই কিনা উম, তোমাৰ উম নতুন নতুন বস্তু আৰু তোমাৰ চাবা চুন এই ঘৰৰ যে এই তোমাৰ কিচেনৰ বস্তু তোমাৰ যেনেকুৱা গিল গ্লাছ হল চামুচ আৰু কিবা কিবি বাচন যে থাকে এইটোও কমতে পায় ন সেইটো লৈ কিনা ভাল লাগে। সেইটো বহুত কমতে পায় সেইবোৰো কেতিয়াবা লৈ আনো ভালে থাকে আৰু চলি যায় আৰু ইমানো বেয়া নাথাকে।
বেয়া নাথাকে চলি যায় আৰু আমাৰ ইয়াতে মানে বজাৰ চব বস্তুুৱে পোৱা যায় যেনেকে তুমি এক লাইনত মাংস দোকান জুৰি, এক লাইনত মাছৰ দোকান, এক লাইনত শুকান মাছৰ দোকান, এক লাইনত কাপোৰৰ দোকান, তুমি মানে চাই থাকা আৰু লৈ থাকা তুমি।
অ' অ' হয়।
যোৱা লোৱা উপায় নাই, এনেকা নহয় চব একেলগতে থাকে তুমি যোনটো দোকানৰ পৰা ভাল পোৱা
অ' অ' সেইটো ভাল লাগে আৰু আমি এনে বজাৰৰ টাইমত আগতে ইমান ফুৰিব গৈছিলো, তোৰা ফুচকা চুচকা আহি যায় ন ফু হয় জালমুৰি হয়, সেইবোৰ আহে খাই
খাই খাই ঘুৰি ফু মইও অ মই মই বজাৰ গৈ সিটো ভাল তাৰ কাপোৰ বোৰ চাবা, নতুন নতুন কাপোৰ আহে ন।
উম' উম আৰু ইমান কমতে থাকে উম', কাপোৰো চাও মই বৰ ভাল লাগে কাপ বোৰ তোমাৰ।
আৰ ছোৱালী মানুহৰতো ভাল লাগে কাপোৰে ন, আমাৰ, মোৰ দেউতাই ইমান গালি ৰাস্তাৰ পিনে চোৱা খালি কাপোৰ
অ', বজাৰত গ'লে মইয়ো কাপোৰে চাই থাকো।
মই এইবিলাক চাই চাই কিনে ওজত খাই য ঢাক
উম', উম, তোমাৰ এই আজিকালি কিমান নতুন নতুন যে তোমাৰ এই কুুৰ্তি যে উলাই চে চুৰিদাৰ সেইটো যে পিছফালে বান্দাৰে ফুটা থকা যে। সেইটোও ওলাইছে আজিকালি নতুন কিবা কিবি আৰ তোমাৰ এই চুন্নি যে থাকে এ কিবা কিবি ডিজাইনৰ থাকে বৰ ভাল লাগে সেইটো। নতুন নতুন যে স্কাৰ্ফবোৰ ওলাইছে, মই সেইবোৰ চাওঁ বৰ ভাল লাগে এইটোত মানে তোমাৰ টো বজাৰত বেছিকে ওলাই আৰু তোমাৰ চুন্নি হ'ল কোৰি চুৰিদাৰ
আৰু ইয়াতেটো কি হয় জানা, তুমি মানে নত বেলেগ বেলেগ ট্ৰাই বেলেগ বেলেগ ড্ৰেছ পাই যাবা। মানে তুমি খাচিয়াৰ দে দো অ', খাচিয়া গিলাকৰ জেংগীৰ চাহ ইমান ধুনিয়া ধুনীয়া আনিব তোমাকে ল'ব মন যাব একদম আৰু গাৰ গিলাকৰ মেখেলা। বা, মানে তোমাৰ যোনটো পচন্দ তুমি ল'ব পাৰা।
অ', হয় নেকি এনেকুৱাটো ভালেই ন, তোমাৰ বেলেগ বেলেগ এইটো ন, অ'।
থাকো ন, চব মিক্স হৈ যায় ন, সেইকাৰণেই মানে সিহঁতৰ কাপ আকৌ সিহঁতৰ দোকান বোৰত বৰ দাম, ধুনীয়া হ'লেও কাপোৰৰ
অ', অ', অ' এইটোতো হয় তোমাৰ এনে চাবাচোন নিজৰ কালচাৰৰ তোমাৰ ড্ৰেছ থাকিলে ন তোমাৰ সেইটো বহুত দাম থাকে অ', দাম থাকেই এইটোতো হয়।
আৰু মানে ইয়াতে সাচিয়াগিলাকে কাপোৰ আনিলে ন, ধুনীয়া কোৱালিটিৰ আনে। শ্বিলঙৰ পৰা আনে চাগে সিহঁতে। বৰ ধুনীয়া লাগে আৰু ছেকেণ্ড হেণ্ডটো বহুত চলে।
কিনি পাইছা নে?
কিনি পাইছো, সিহঁতৰ পৰা সিহঁতে কি ক আমাৰ পৰা ল'বা এনে কয় মানে, সিহঁতৰ পৰা লোৱা নাযায় ন বেছিভাগ আমিতো বেলেগ দোকানৰ পৰা লওঁ অ,
এ ভাল লা
হেংকেউ ক'ব লোৱাৰ পিছত এহঁতে বহুত ভাল কৰি কথা পাতে, আৰু আমাৰ ইয়াত তে কি চলে জানা
উম,
ইয়াতে এইটো ছেকেণ্ড হেণ্ড যি বা বহুত ধুনীয়া বহে, বা চব খাচিয়া বোৰে অ, চব খাচিয়াবোৰে লাইন তুমি সিগিলা, ৰিজেক মাল হয় চাগে পিন্ধা হয় ইমান দামী দেখাত ৰ কৰিয়ান ষ্টাইল চ, তুমি যে ভাবা মে ঘালয় ছোৱালী বিলাকে কোৰিয়ান ষ্টাইল ড্ৰেছ পিন্ধে, কি দামী নহয় সিহতে ছেকেণ্ড হেডৰ পৰা থাকিলে তুমি গমেই নাপাবা। কমত বহুত কমত নহয় তিনিশ, চাৰিশ কি লাগেই সিহঁতৰ কিন্তু মানে সিহঁতৰ ডিজাইন বেলেগ নহ। অ, ব্ৰেণ্ডেড টাইপ গলে অল ৰিজেক হৈ যায় অলপ
অ', অ', এইটো তোমাৰ কোম্পানীতে মানে ৰেজেক্ত যায় চাগে সেইটোয়ে হয় তোমাৰ পিন্ধা কাপোৰ নহয়। তি এইটো থ্ৰী ষ্টৰ বুলি কয় ন তোমাৰ তাতে লাগে ন ডাঙৰটো কেই বজাত তোমাৰ আৰু এটা ডিমাপুৰতো লাগে তোমাৰ সেনেকুৱা বজাৰতো বৰ ডাঙৰ থাকে সেইটো ডিমাপুৰতো লাগে।
আমাৰ ইয়াত নৰ্থ ইষ্টত সেইটোৰ বোজা বহুত চলে চাগে মই ডিমাপুৰতো অৰুণাচলতো লাগে।
অ অ অৰুণাচলতো লাগে উম বৰ ভাল লাগে সেনেকুৱা আৰু ছোৱালী মানুহো তো কাপোৰ চালেতো পাগলে হৈ যায় ন সেইকাৰণে কাপোৰে বেছিকে চাই সেই তুমি লৈছানে সেইটোৰ পৰা ড্ৰেছবোৰ
ন এবাৰ লৈছিলো চুৱেটাৰ ললো নেকি চুৱেটাৰ ধুনীয়া চুৱেটাৰ পাইছিলো দে
অ মই এবাৰ মানে এনেকুৱা ফেঞ্চিৰ পৰা লৈছিলো এবাৰ তোমাৰ সেনেকুৱা্ থ্ৰী প হয় থ্ৰী স্তৰে হয় তোমাৰ তাৰ পৰা লৈছিলো ফেনচ চি পৰা ইমান কমতে পাইছো মই এশ টকাত পাইছো ইমান ভাল তোমাৰ চুৱেটাৰে লৈছিলো মই
মই একশ টকা লৈ য চুৱেটাৰটো
উম এশ টকাত ইমান কমতে পায় অ ভাল লাগে ন এশ টকাত তোমাৰ পঞ্চাশ এশ টকা দুশ টকা সেনেকুৱাত পাই তোমাৰ ভাল ভাল কাপোৰ উম এনে তোমাৰ এনে তোমাৰ চুৱে টাৰ লব গলে তোমাৰ আঠশ পাঞ্চ এনেকুৱা লয় ন পাঁচশ
এ প পাঁচশৰ বেছিয়ে ল'ব তোমাক যদি তুমি মলত কিনিব যোৱা বেছি ল'ব হ'ব
অ হয় মলতো গ'লেতো বহুতেই লয় সি
বহুত লৈ আহো এ এ জুদিঅ'ত গৈছিলো এবাৰ এইটো ফ্ৰক এনেকা ইমান দামী কোৱালিটিৰে নহয় তকৌ আঠশ টকা খোজিছে
অ অ মই এবাৰ মানে এটা টি চাৰ্ট চাইছিলো হা তোমাৰ এই কিমান ফাইভ আহ তোমাৰ ইমান পাতলে আছে যেনেকা আমি গৰ ঘৰত পিন্ধো টিচাৰ্ত এটা, সেনেকুৱা মানে মানে ফাইভ হাড্ৰেড বোলে টো টিচাৰ্ট, যেনেকুৱাতো মই কিবা এটা ভালে কাপোৰ ললো হয়। জানো এনেকুৱা থাকে ইমান।
ফাইভ হানড্ৰেড এইটোয়ো মই ক'লো ইমান ধুনীয়া কোৱালিটি নাথাকে আঠশ নশ টকা দাম কৈ দিয়ে।
দাম থাকে ন তোমাৰ আৰু কাপোৰ তোমাৰ এনেকা ফেঞ্চিও নাথাকে। তোমাৰ এই চিম্পলে থাকে উম উম। লোকেল বজাৰতে কমতে পায়।
ভালো পোৱা যায় আৰু তুমি খাই খাই এনজয় কৰি কৰি
অ হয় সেনেকাতো সেইকাৰণে মই লোকেল বজাৰৰ পৰাই লও কাপোৰতো তোমাৰ ঘৰত পিন্ধা আৰু ফুৰিব যোৱা এনে কাপোৰ যে আমি পিন্ধি থাকো ন। সেনেকুৱা কাপোৰ মই লও মানে লোকেল বজাৰৰ পৰাই লও আৰু। ভাল ভাল আহে তোমাৰ এই পূজাত হলেও মানে ভাল ভাল কাপোৰ ওলাই। তোমাৰ এই লোকেল বজাৰতো। পূজা চূজা আহিলে নতুন অ উম উ নতুন নতুন ওলাই কমত তে ওলাই ন ভাল লাগে। উম ঠিক আছে দিয়া ৰাখো ভাল লাগিল তোমাৰ লগত কথা পাতি। উ থেংক ইউ, উম উম দিয়া।